হেল্ল'। হেল্ল'। হয়, শুনা পাই আছেনে? হেল্ল'
হয় হয় শুনিছো দে
ঊছ নিশ্চয় হেল্ল' হয় শুনি আছো আপুনি জনাওকচোন খবৰ খাতি আপোনাৰ
খবৰ খাতি আজি অকমান ভালেই আপোনাৰ অ', বহুত দিন মানে আপোনাৰ ৰ'দ দি দি আজি বতৰটো অকমান ভালক দিছে
হ মানে এনেকুৱা বত যদি মানে ৰ'দো নহয় বৰষুণো নহয় যদি এনেকুৱাকৈ বতৰটো থাকে তেতিয়া কাম কৰিবলৈ সুবিধাজনক হয় ফুৰিবলৈ যোৱা প্লেন বনাব পাৰি মানে এনেকুৱা বতৰ হলে মানে মনতটো ভাল লাগি থাকে যিকোনো কামৰ বাবে উৎসাহী থাকে মানুহবিলাক
হয় আৰু লগতে আপোনাৰ খেতি বাতি কৰিব কাৰণেও এইটো বতৰ যথেষ্ট উপযোগী আৰু বিভিন্ন কাম ক এনেকুৱা ধৰক বাহিৰত যিসকল মানুহে কাম কাজ কৰে বা ফিল্ডৰ কাম যিখিনি মানুহে কৰে তেওঁলোকৰ বাবেও উপলব্ধ মান সম্ভাৱনা থাকে জ্বৰৰ পৰা ধৰিলেও ঢেৰ বেমাৰ হব সেনেকুৱা বতৰৰ পে সেই সকল লোকৰ মানে ভাল হয় আৰু
হয় মানে এনেকুৱা বতৰত মানে যিকোনো কাম কৰিবৰ কাৰণে সুবিধা ধৰক ফুৰিবলৈ যোৱা খেতি পথাৰৰ কাম বা ঘৰৰ কাম সকলো মানুহক কাৰণে সকলো কাম কৰিব পাৰো এইটো বতৰ উপযোগী বতৰ
হয় হয় যথেষ্ট এটা উপযোগী বতৰ
এনেকুৱা বতৰ মানে যদি এক মাহত তিন দিনো হয় তেতিয়া মানে বহুতখিনি কাম কৰিব পাৰি
হয় হয়
বৰ্তমান আপুনি এতিয়া ক'ত আছে?
বৰ্তমান মই এতিয়া আপোনাৰ শুই উঠি আহি অকমান ইমান ধুনীয়া বতৰো মানে উপভোগ কৰিবলৈ বহিছো চোতা চোতালতে এইকদিনতটো আপুনি দেখিছে কেনেক কোৱা ৰ'দ আপোনাৰ বাহিৰত অকনমান বহিব নোৱাৰি ভিতৰত বহিব নোৱাৰি গৰম আপোনাৰ আমাৰ বিদ্যুত বিভাগটোতো আৰু এই ক্ষেত্ৰত উ সক্ৰিয় নহয় তেওঁলোকৰ সমস্যা থাকেই গতিকে ইমান দিনৰ সমূৰত মানে ইমান ধুনীয়া বতৰৰ সৌভাগ্যয় কন পাই এৰি দিবলৈ বিচৰা নাই আৰু এই বতাহ খিনি লৈছো
হয় বৰ্তমান সময়ত আপুনি ঘৰতে থাকে নে, নাই, উ, বিভিন্ন ধৰণৰ কামৰ লগত কিবা জড়িত হৈ আছে।
নাই, নাই, বৰ্তমান মই ঘৰতে আছো বাৰ আপোনাৰ এই সৰু, সুৰা কাম কিছুমান কৰি আছো ধৰক এনেকে ল'ৰা, ছোৱালী দুটা মানক টিউচন পঢ়োৱা হওক বা আৰু এনে, এনেকুৱা ধৰণৰ কাম আৰু বিশেষ বৰ কাম কৰিবলৈ ওলাই যোৱা হোৱা নাই এতিয়ালৈকে।
অ, মানে আপোনাৰ প্লেন কি? আপোনাৰ মানে আপুনি কোনটো স্কিলত যাব বিচাৰে বৰ্তমান সময়ত মানে অসমৰ? যিটো সমস্যা হৈ আছে, সেইটো সমস্যাটো আমি সকলোৱে দেখি আছো। কিন্তু মানে এই সমস্যা মাজো মানে উ, বহুত মানুহে কম সময়ত, কম স্কিল বু মানে মানে কম মানুহে মানে কম সময়ৰ ভিতৰত এটা ভাল স্কিল আয়ত কৰি সেই স্কিলত গুচি যোৱা আমি দেখা পাইছো আপু মানে এই ক্ষেত্ৰত আপোনাৰ লগত কেনেকুৱা কি পইচা কি দেখিব পাইছো।
হয়। আপুনি যদি চাবলৈ যায়, এতিয়া মানে মই সেই তেনেকুৱা স্কিল কিছুমানৰ বিষয়ে অধ্যয়ন কৰি আছো। ধৰক আপোনাৰ আমাৰ যোন খিনি কডিঙৰ লেংগুৱেজ হওক যেনে পাইথন ধৰক জাভা এনেকুৱা কিছুমান মই আপোনাৰ সেই স্কিল শিকি আছো লগত এতিয়া মই যোনটো ভিডিঅ' এনিমেচন বুলি কয় সেইটো বিষয়ে অলপ অলপ শিকি আছোঁ। তাৰপৰি মানে মোৰ আৰু এটা প্লেন হ'ল সেইটো অকমান আপোনাৰ দীঘলীয়া প্লেন চি যিহেতু ধৰক মই যিখিনি বিষয়ত অধ্যয়ন কৰিলো, সেই বিষয়খিনি ধৰক কোনো এটা সৰু বিষয়ৰ ওপৰত নহয়, এইটো এটা দীঘলীয়া পঢ়া কাৰ্যসূচী সেয়েহে মানে মই ডিগ্ৰী এইবাৰ ভাবিছো মই এই যোনটো আপোনাৰ শিক্ষকতা কৰিবৰ বাবে বা টেটৰ পৰীক্ষা দিবৰ বাবে বাবে যোনটো বিষয়ৰ প্ৰয়োজন হয়, সেই বিষয়টোৰ ওপৰত অকমান অধ্যয়ন কৰিবলৈ যাম। সেই বিষয়তে অকমান মই প্লেন বনাই পেলাই মানে আপোনাৰ প্ৰস্তুতি কৰি আছো আৰু। বৰ্তমান হয়, বৰ্তমান মানে সময়টো এনেকুৱা হৈছে আপোনাৰ ওচৰত যদি কেৱল এটাহে স্কিল থাকে বা কৌশল থাকে, আপোনাৰ আপোনাৰ নহ'ব আপুনি কেইবাটাও মানে স্কিলত পাৰ্গত হ'ব লাগিব, তেতিয়াহে যদি ভালদৰে আপুনি কিবা এটা উপাৰ্জন কৰিব পাৰিব। নহলে যদি আপুনি সেই এটা স্কিলতে লাগি থাকে, সেই স্কিলটোত আপুনি ইমান পাকৈত হ'ব লাগিব। যে আপোনাৰ ওচৰে পাজৰেও আৰু কোনো নাথাকে আৰু সেইটো বিষয়ত
হয় আমি বৰ্তমান সময়ত দেখ আমি বৰ্তমান সময়ত দে দেখা পাই আছো যে বহুত কম সময়ৰ ভিতৰত এটা মানে ভাল স্কিল লৈ সেই স্কিলটোৰ ওপৰত ডেভলপমেণ্ট কৰি মানে বহুত আগুৱাই যোৱা আমি দেখিবলৈ পাইছো ধৰক সেয়া ছচিয়েল মিডিয়াই হওক বা অফলাইনে হওক বা নিজে কৰবাত পঢ়ি আহওক তেনেকুৱাক আপোনাৰ সুবি আপোনাৰ কিছুমান মানে আপোনাৰ বস্তু পাতিটো আপোনাৰ লগতে আছে আপুনি ছচিয়েল মিডিয়াৰ লগত জড়িত। মানে আপুনি ছচিয়েল মিডিয়াৰ পৰাও আজিকালি বহুতখিনি সহায় পোৱা হয় যিকোনো কামৰ আপুনি যেনেদৰে মোবাইলটো কিবা এটা প্রব্লেম হলে চছিয়েল মিডিয়াত চাই সেই প্ৰব্লেম টো ঠিক কৰিব পাৰে। মানে সেই ক্ষেত্ৰত মানে সেই ক্ষেত্ৰত যোনখিনি আ, অৰ্থনৈতিক বা শিক শিক্ষা লাগে, সেই কিন্তু বৰ্তমান সময়ত সকলোৰে লগত আছে কিন্তু সেই স্কিল বিলাক যদি নিজৰ লগত থকা স্কিল বিলাক ছচিয়েল মিডিয়াতটো আপুনি মানে ফেচবুক ইউটিউবত যদি আপলোড কৰে বা অকমান প্ৰমোচন কৰে, তেতিয়াও আপোনাৰ আপুনি সেই স্কীলৰ ওপৰতে গ্ৰ কৰিব পাৰিব।
হয়, মই আপোনাৰ এই বিষয়ে নভবাও নহয় মোৰ ওচৰত থকা সেই মোৰ বৰ বিশেষ স্কিল নাই, যদিও যি আপোনাৰ দুটা এটা স্কিল আছে সেইকেইটাৰ ওপৰত মানে মই সামাজিক মাধ্যমত প্ৰচাৰ কৰিম বুলি নভবা নহয় বিষয়টো। কিন্তু ধৰক মই সময়, সামাজিক মাধ্যমখনৰ লগত মানে আপোনাৰ ডাইৰেক্টকৈ ইমান জৰিত নহয়, মই চাওঁ মানে ধৰক কিবা নিৰ্দিষ্ট কিছুমান মান কামত হে, বা তেনেকুৱা ধৰণৰ কাৰ্যতহে মানে সেই বস্তু কেইটা উপ উপভোগ কৰো। মই মানে তাত কেনেদৰে আপোনাৰ এখন ফিল্ড বনাই, মানুহৰ লগত মানে এটা দীঘল নেটৱৰ্ক বনাই তাত কেনেদৰে প্ৰমোচন কৰা হয়, সেই বিষয়টোৰ বিষয়ে মানে মই বিশেষকৈ অৱগত নহয়। তাৰোপৰি মানে ধৰক, মই এটা আপোনাৰ এই ভিডিঅ' এনিমেচন বুলি কয়, এটা মানে বিশেষ স্কিলৰ ওপৰত অকণমান শিকি আছোঁ, আয়ত্ত কৰি আছোঁ, মানে মোৰ দিনটো জীৱন জীৱনৰ দৈনন্দিন জীৱনৰ যিখিনি কাম থাকে, সেই কামৰ মাজতে অকমান সময় উলিয়াই আৰু এইটো এটা বহুত যথেষ্ট মানে কঠিন এটা বস্তু, হ'লেও মই আপোনাৰ দিনত বিশেষ টাইম টো দিব নোৱাৰো, সেয়েহে আধা ঘন্টা এঘন্টা সময় এনেদৰে দি দি সেই স্কিলটো শিকি আছোঁ, সেই স্কিলটো ধৰক যেতিয়া আপোনাৰ অকণমান মই নিজে উপলব্ধি কৰিম যে, এইটোত মই আগবাঢ়ি গৈছোঁ বা এইটোত মই পাৰিছোঁ, তেতিয়া মই তাৰ বিষয়ে প্ৰমোচন কৰিব নিশ্চয় আগবাহি যাম। মই সিমান খিনি মানে আয়ত্ব কৰিছোঁ বুলি মই ভবা নাই, সেয়েহে মই আগবাঢ়ি যাবলৈ বিচৰা নাই, এই বিষয়ত বিষয়টোত
হয়, মানে আজিকালিতো ঘৰত বহি থাকিলেওঁ, কিবা এটা কাম বা স্কিল সিকো বুলি ক'লেও কোনো মানে অসুবিধাৰ সন্মুখীন হ'বলগীয়া নহয়, যিহেতু সকলো স্কিল চচিয়েল মিডিয়াত উপলব্ধ।
হয় হয়।
গতিকে যিকোনো কাম ঘৰত থাকি আপুনি কৰিব পাৰে, বা যিসকলে কৰিব নোৱাৰে, সেইসকলেতো অফলাইনেই শিকিব লাগিব, কিন্তু যিসকলে পাৰে সেইসকল যদি চ'চিয়েল মিডিয়াৰ লগ ক'ত? মানে চচিয়েল মিডিয়াৰ লগত জড়িত থাকিব লাগিব বুলি নহয়, চচিয়েল মিডিয়াৰ পৰা যদি সেই শিক্ষা খিনি আহৰণ কৰে, তেওঁ ঘৰতেই পঢ়ি কিছুমান স্কিল ল'ব পাৰিব। যাৰফলত তেওঁ তেওঁৰ লগতে, তেওঁৰ ঘৰৰ মানুহ বা ওচৰ চুবুৰীয়াওঁ
হয় হয়, ইয়াৰ পৰা যথেষ্ট হ'ব, এতিয়া যদি আপুনি চাবলৈ যায় মানে আপুনি যিমানবোৰ কঠিন কঠিন বিষয় দেখিব, ধৰক, এ আপোনাৰ যোনখিনি পুতত লাৰ দৰে, কাৰ্টুনৰ দৰে আপোনাৰ টিভিত মানে আমি কিছুমান ছবি দেখা পাওঁ, ভিডিঅ দেখা পাওঁ, সেইবিলাকৰ পৰা আদি কৰি মানে সমস্ত বিলাক বস্তু আপুনি ইউটিউব বা বা এনেকুৱা ধৰণৰ সামাজিক মাধ্যমত শিকিব পাৰিব। এই আজিৰ যুগত মানে, সামাজিক মাধ্যমত আপোনাৰ নথকা বস্তু একোৱেই নাই। গতিকে তেনেকুৱা স্থলত যদি আপুনি সেই সামাজিক মাধ্যমৰ সু ব্যৱহাৰ কৰে, যোনখিনি তাৰ ভাল দিশ আছে, যোগাত্মক প্ৰভাৱ আছে। সেইখিনি যদি আপুনি আয়ত্ব কৰে, সেই সামাজিক মাধ্যমৰ পৰা, তেতিয়া আপুনি বা মই সকলো ব্যক্তিয়েই যথেষ্ট লাভান্বিত হ'ম। যিহেতু, আমাৰ দৰে বৰ্তমান এই একবিং শ শতিকাত মানে আপোনাৰ যোনটো, উম, আপোনাৰ প্ৰাথমিক পৰ্যায়ৰ শিক্ষা, সেই প্ৰাথমিক শিক ক্ষাৰ লগতে মানে বা যোনটো থলুৱা আমাৰ শিক্ষা ব্যৱস্থা, সেই শিক্ষা ব্যৱস্থাৰ লগতে আৰু এটা মানে আপোনাৰ ওচৰত যদি কৌশল নাথাকে, তেন্তে আপোনাৰ আগবাঢ়ি যোৱাত যথেচ খিনি সমস্যাৰ দেখা দিয়ে সেয়হে মই মানে আপোনাৰ যিমান খিনি পাৰো, এই সামাজিক মধ্যয়মৰ পৰা এই বিষয়টো সন্দৰ্ভত আয়ত্ব কৰিবলৈ
বিষয় লৈ আপোনাৰ পৰৱৰ্তী সময়ত আপোনাৰ সৈতে আলোচনা কৰিম কিন্তু কিন্তু আজি এই কথা খিনি পাতি আপোনাৰ সতে বহুত ভাল লাগিলে।
হয়, হয়, ধন্যবাদ। আকৌ যোগাযোগ কৰিম সোনকালে হ